হেল্ল' কেনে আছা?
টো, মই ভালে আছো মাতটো শুনা পাইছানে ভালকে?
অ শুনা পাইছো, বাকী আজিকালি কি কি কৰি আছিল কি কৰি আছিলা?
মই এনেই আৰু এতিয়া তোমাৰ কলেজ চলেজ বন্ধ নহয় জানো? এতিয়া একজাম আদায় হৈছে যেতিয়া ঘৰতে আছো আৰু ইণ্টাৰ্ণশ্বিপৰ কথা ভাবি আছো, ইণ্টাৰ্ণশ্বিপটো
উ
মানে ইণ্টাৰ্ণশ্বিপটো আদায় কৰিব লাগিব এই মাহতে। তুমি কি কৰি আছা এনে?
অ। আচ্ছা, মইয়ো এই পঢ়া -শুনা কৰি আছিলো এইকেইদিন মানে প্ৰতিজ গীতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলি আছে আৰু।
অ এনেই কি কি কম্পিটিটিভ এক্সাম দিম বুলি ভাবিছা?
এতিয়াতো বিভিন্ন চৰকাৰী চাকৰি পৰীক্ষাৰ বাবে পৰিঢ় আছো লগতে সাধাৰণ জ্ঞান আৰু। কাৰেনট এফেএৰ অ পঢ়িবলৈ চেষ্টা কৰি আছোঁ। তুমি কিবা পঢ়ি আ নেকি?
মই তেনেকে চোৱা নাই বাৰু এতিয়া মই মানে এনেকে কমট কি কমপিটিটিভ এ জাম দিম তেনেকে ভাবি চোৱা নাই? এনেই এছ এছ চিটো দিছিলো বাৰু, তাত উম মাৰ্কচটো ভালে আহিছে তাৰপৰা এতিয়া ৰানিঙৰ কাৰণে প্ৰেক্টিচ কৰি আছো আৰু তাৰপা বেলেগ কিবা এনেই চাইছো বাৰু। এনে তোমাৰ মেথছ আৰু ৰিজনিংটো অলপ এনেকে চাই থাকোঁ আৰু মাজে মাজে।
হয় হয়। এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেতো নিয়ম নিয়মীয়াকেই পঢ়াটো বহুত দৰ কাল
উম আজিকালি তেনেকুৱা আমাৰ মানে গ্ৰেজুৱেশ্যনটো আদায় হোৱা নাই যে গ্ৰেজুৱেশ্যনটো ক্লাষ্ট কৰি একেলগতে মানে প্ৰিপেৰেচনটো কৰিম আৰু তেনেকে ভাবিছো আৰু। তুমি?
অ গ্ৰেজুৱেচনটো আগতে মানে কৰি ললে ভাল, মানে কেইটামান পৰীক্ষাৰ কম্পিটিটিভ একজামছৰ ক্ৰাইটেৰিয়াত আছে টো গ্ৰেজুৱেনটো লাগিবই সেইকাৰণে মা নে হৈ গৈছে প্ৰব্লেমটো। বৰ -বৰ ডাঙৰ -ডাঙৰ একজামছৰ কাৰনে গ্ৰেজুৱেচনটো
অ অ এতিয়া মানে এতিয়া আমি ধৰি লোৱা তুমি টেন টেন দি আহিলো টুৱেল্ভ দি আহিলো তেতিয়া মানে তোমাৰ গ্ৰেজুৱেচন আমি অলৰেদি দুবছৰ দিলো যেতিয়া আৰু এবছৰে লাগে এবছ টোৰ দৰ মানে এবছৰত যদি গ্ৰেজুৱেচনৰ চাৰ্টিফিকেট টো লৈ লও তেতিয়া আমি মানে বেছি ডাঙৰ প'ষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিম সেইটো কাৰণে গ্ৰেজুৱেচনটো ইম্পৰ্টেন্ট আৰু আজিকালি।
অ সেইটোতো আছেই ঠিকেই। তুমি কি অনাৰ্চ অনাৰ্চ ল'বা?
মই অনাৰ্চ নকৰো অনা অনাৰ্চ নকৰো মানে মই তোমাৰ এই তি তিনি মানে তিনি বছৰ কৰি ওলাই দিম আৰু। যাতে মোৰ কাৰণে এলিজিবল হৈ যাওঁ গ্ৰেজুৱেচ গে
অ ঠিকে ঠিকে ঠিকে এই একজামচবোৰ কাৰনে মই ভাবো যে অনাৰ্চটো নললেই ভাল নেকি? কি, এ এনেই বেকাৰে যাব অনাশ্ৰুতি কি হব বাৰু? অনাৰ্ছটো মানে যি যি হৈতে টিছিং বিলাক লাইনত যাব খোজে বা ৰিচাৰ্চ কৰিব খোজে ইহঁতৰ কাৰণে এইটো ভাল হ'ব।
অ সেইটোৱে মানে তোমাৰ এতিয়া মোৰ মোৰ মানে এতিয়া তোমাৰ ৰিচাৰ্চ আৰু
মোৰ মানে ইন্টাৰেষ্ট নাই আৰু ধৰি লোৱা মই মানে মোৰ অকল এছ এছ চিত
বেংকিং তেনেকে
বুজিছো ঠিকে আছে তুমি কিবা চাইন্স লাইন নেকি চাইন্স লাইনৰ ন? অ তেতিয়াতো তুমি কিবা এন ডি এ, এন ডি এ বা নিট বা জি দাবলিত। কিবা দিছা নেকি কেতিয়া?
নাই নাই মোৰ মানে নীট দিবলৈ মোৰ মানে বায়লজিটো উইক আছিলে মানে। মই মানে মেথছৰ লাইনৰ। মই সেইটো কাৰণে এন ডি এত হেৰি হ'ল।
এ মোৰ মই মানে লেট কে গম পালো এন ডি এৰ বিষয়ে ইমান গম পোৱা নাছিলো। তাপা মানে যে টুৱেলভ পাছ কৰাৰ পিছত মানে মোৰ বয়সটো সাৰি গ'ল এন ডি এ ৰ কাৰণে। তাপা এতিয়া ভাবিছো, কি হয় নাজানো আৰু।
আচ্ছা। ঠিকে আছে মইও মানে এতিয়াই গম পাইছো কিন্তু মোৰ মানে এ তাত মানে এলিজিবিলিতী কাইটিয়া ফ্লাইটেৰিয়া আছে। কিবা হাইত মানে ফাইভ পইন্ট ছিক্স ৰ উপৰত লাগে। ত মত মানে ইমান নাছিল। ত সেইকাৰণে এন ডি এটো দিব নোৱাৰিলো। আৰু নীটটো দিছিলো নীটটো এনে দিছিলো। কিবা ট্ৰাই কৰাৰ কাৰণে আৰু নহল কিবা। ছেভেন টুৱেণ্টি মাৰ্ক্স লাগে ন। মোৰ কিবা ওৱান ফিফটি মান আহিছিল নাই এৰি দিওঁ। মোৰ মুত মোৰ মানে নহ'ব মেডিকেল লাইন আৰু মই মানে অ ৰক্ত চক্ত ইমান মানে এইবিলাক চাব নোৱাৰো। ফিট হৈ যাও সেই কাৰণে মানে আৰু মেডিকেল লাইনত যোৱা নাই। ইয়াৰ ইঞ্জিনিয়াৰিং টো টো মই মুট চে বেছি টাফ হৈ যায়। সেইকাৰণে মই বি এছ চি এ কৰিলো। আৰু বি এছ চি কৰি গৱৰ্মেন্ত একজাম দিম আৰু।
অ ময়ো ময়ো সেইটোকে ভাবিছো তোমাৰ বি এছ চি কৰি গভমেণ্ট একজাম মানে কম্পটিভ একজাম। দিম আৰু তাতে কিবা চাকৰি এটা ল'ব পাৰিলে ভাল হ'ব আৰু এতিয়া আজিৰ যুগত তোমাৰ মানে কনচটেণ্ট ইনকাম এটা নাথাকিলে চলিবলৈ বহুত প্ৰব্লেম হৈ যায় ন।
হয় সেইটোয়েটো। আজিকালি আৰু এটা কি প্ৰব্লেম আছে মানে। যিহতে ইঞ্জিনিয়াৰিং কৰি আছে বা মেডিকেল, ডক্টৰ হৈ গৈছে। সিহঁতেও এতিয়া মানে গভাৰমেণ্ট একজাম দি আছে। মই ভাবো যেতিয়া তোমালোকৰ হৈ গৈছে ইমানে ই ইয়াতে আহিব লাগে কি কি কাৰণে মানে। কিয় এনেকেই বাঢ়াই আছে এ এনেকেই মানে পষ্ট পষ্ট নাই। এয়া তাৰ পিছত ইমান তাফ।
অ অ এ হি এটি এভিজন লেবেলটো বাঢ়ি বাঢ়ি গৈ আছে মানে। তোমাৰ এতিয়া জেৰি দিয়া কেইটা। কাৰণে তোমাৰ কমটি আমাৰ এইবু বো কম্পিটিটিভ এক্সামবো সিহঁতৰ কাৰণে বহুত ইজি হৈ পৰে।
উম হয়।
সেইতিয়াৰ সেইতিয়াৰে ত সেইটিয়াৰ মানে তোমাৰ কাট অফ মাৰ্কটো গোটেই ওপৰলে লৈ গুচি যায় আৰু।
থিকে। তুমি দিনটোক মানে কেনেকৈ পঢ়া শুনাৰ সময় ভাগ কৰি লোৱা?
মই তোমাৰ মই এনে আগতে বাৰু ভালকে পঢ়ি আগ আগতে পঢ়িছিলো। ক্লাছ টেনলৈকে ভালকে পঢ়িছিলো আৱ। তাৰপিছত তোমাৰ টোৱেলভটো ইলেভেনটো নপঢ়িলোৱে। টুৱেলভ টো যেনে তেনে কৰিলো আৱ মানে ভালকে পঢ়া নাছিল। জাস্ত কৰিলো আৱ তাপা এতিয়া গ্ৰেজুৱেশ্যনটো গ গ্ৰেজুৱেচনটো তেনেকে কৰি আছো আউ তোমাৰ একজামৰ এদিন বা দুদিনৰ আগত। এ ষ্টাডি আৰম্ভ কৰিদিও আউ তেনেকে পাছিং মাৰ্কটো আহ গুচি আহে আৰু। তাপা এতিয়া তোমাৰ এতিয়াতো আমাৰ বন্ধ হৈ আছে। মই মানে তোমাৰ এছ এছ চি জি ডি দিছিলো। তাত মানে মাৰ্কচটো অলপ ভাল ভালে এইটো ৰাণিংটো প্ৰিপেয়াৰো কৰি আছো আৰু পাঁচ কিলো মিটাৰ। তে তেনেকে কৰি আছোঁ আৰু।
মইতো মইয়ো মানে তেনেকে কিবা এটা টাইম টেবুল বনোৱা নাই। কিন্তু মানে প্ৰতিটো বিষয়ৰ বাবে অলপ অলপ সময় দিওঁ যাতে সকলো বিষয়ে কবাৰ কভাৰ হৈ যায়।
অ মোৰ মোৰ তেনেকুৱা নাই তোমাৰ মোৰ মানে মোৰ সৰু পৰাই তোমাৰ যোনটো একজাম আহে সেইটো এক্জামৰ কাৰণে তোমাৰ দুদিন বা তিনদিন। অ আগত।
মই আগতে এহে। মোৰ ক্লাছ টেন কিন্তু টেনতো গোটেই মেথ কৰি থাকোঁ মানে তোমাৰ বাকী। ইমান গুৰুত্বয়ে নিদিওঁ কিন্তু এতিয়া মানে তেনেকুৱা্
মইও মানে। মই মোৰ যেতিয়া মানে স্কুলত আছিলোঁ। মই এটা মানে এভাৰেষ্ট ষ্টুডেন্ট আছিলোঁ। মানে মই মানে বেছি এই টপাৰ বিলাক মানে। এনেকে নহ নাছিল মই তাৰ পিছত মানে মোৰ এটা টি টিউশচন দিলে মোক মায়ে সেই টিচাৰ টো বহুত ভাল আছিল। মানে মোক পুৰা বেচিক্স ক্লিয়াৰ কৰি দিলে মেথচৰ তাৰ পিছত ত মেথচত। ত মোৰ কিবা মেট্ৰিকত। ত মেথচত মই লেটাৰ পাইছিলোঁ মেট্ৰিকত মে টিচাৰটো এনে ইমান ভাল আছিল। এনেকুৱা মানে মোৰ পুৰা চব। বেক্সিচ কনচেপ্ট ক্লিয়াৰ কৰি দিলে। আৰু মই প্ৰেকটিচ কৰিব আছিলোঁ। কিবা তিনিটা ৰাতিপুৱা পুৱা তিনিটাত উঠি উঠি যাই কেনে প্ৰেক্টিচ কৰি আছিলোঁ মই মেট্ৰিকৰ টাইমত।
অ অ তেতিয়া বহুত কষ্টই কৰিছিলা। মেট্ৰিকত এনেই পাৰ্চেন্টেজ টো কিমান আহিছিলে তোমাৰ?
মোৰত কিবা এইটি এইট পাৰ্চেন্টেজ আহিছে।
অ তেতিয়া তুমি হেৰি এই জি ডি এছ ট্ৰাই কৰিব পাৰিলাহেঁতেন দেখোন।
মই এইটো নাজানো তো জি ডি এছটো কি হয়?
এ জি ডি এছ তোমাৰ পাৰ্চেন্টেজ ওপৰত মানে হেৰি এনেকুৱা তোমাৰ পষ্ট অফিচত পষ্ট দিয়ে আৰু তোমাৰ এ বি পি এম বি পি এম।
তেনেকে মানে তোমাৰ তাত মানে তোমাৰ অকল মানে অকল তোমাৰ পাৰ্চেন্টেজ টোৰ ওপৰত শ্লেকচন হ'য় তোমাৰ সেইটোৱেই। একজাম নাই একো ফিজ একো নাই মানে। একাজমত তোমাৰ যদি বেছি মাৰ্ক আছিলে, তেতিয়া তুমি যদি মানে প্ৰিফাৰেনচ যদি ভালকে দিছা তেতিয়া তোমাৰ মানে নাম আহি গ'লে। তুমি সেইটো পষ্ট অফিচত জইন কৰি ল'ব পাৰা। মাহিলিত তোমাৰ বাৰ ওঠৰ তেনেকে পাই থাকিবা আৰু।
বা ভালেইটো মইতো জানাই নাছিলোঁ। এতিয়া মানে এতিয়া কৰিব পাৰিম নেকি?
অ পাৰিবা কথা নাই কিন্তু মানে এতিয়া কি হৈছে এতিয়া মানে ষ্টুডেন্ট বোৰে এই অহা দুবছৰত বা এই কৰোণাৰ সময়ত যে হাণ্ড্ৰেড হাণ্ড্ৰেড পাৰ্চেন্টেজ। বহু মানে এইটো কাৰণে পাৰ্চণ্টেজটো বহুত তোমাৰ নাইনটি নাইনটি ফাইভ তেনেকে মানে আৰু যদি তুমি চাঞ্চ ভালকে যদি চাই মানে তুমি যত মানে যাব পৰা বেলেগ এটা যদি মানে তোমাৰ ডিভিজন বাছি লোৱা তাত য'ত কাটপটো কম যায় তাত কিন্তু তোমাৰ পাই যোৱা চান্সটো আছে আকৌ।
অহ, আচ্ছা। বুজিছো আজিকালিতো মানে কেৱল পঢ়িলে নহয় মানে আগৰ বছৰৰ প্ৰশ্ন পত্ৰ সমাধান কৰাটোও বহুত উপকাৰী হয় ন'?
অহ, সেইটোৱে মই তোমাৰ এপ্লাই কৰিছিলো এবাৰ তাৰপা এই অৰুণাচল চাইডে পালো। অৰুণা চল এতিয়া তাত কোনে যাব সেইটো কাৰণে নগলো আৰু।
যাব পাৰিলা হয় মানে অৰুণাচল তাততো মানে ভিউটো বহুত সুন্দৰ ন',
এ নহয় তেতিয়া মানে ইমান হেৰি নাছিলো যে, সৰু আছিলো তাপা মানে ঘৰটো ইমান অ অকলে পঠিয়াবলে ভয় কৰিলে আও তাৰপা গোট তোমাৰ একো গ্ৰেজুৱেশ্যনটো কণ্টিনিউ কৰিব লাগিব ন। নহয় আকৌ তেনেকে নোৱাৰিম চাগে তেনেকে বুলি নগলো আৰু এনেকে যদি আচামত মন পাই যোৱাত
হয়, সেইটোতো হয় আৰু কিবা আজিকালিতো মানে শুনিলো অৰুণাচল চাইদ কিবা লেণ্ড শ্লাইডিং এইবিলাক হৈ আছে দুই, তিনিটা গ্ৰাম বোলে লৈয়ে গ'ল।
অ', -অ', - অ', ভাৱে নিছে তোমাৰ মানে আও এ হেৰি কৰিছে তোমাৰ আজিকালি এই মানে তোমাৰ এনেকে মাটিবোৰ হেৰি কোচিটো হ'ল। এই মাটিৰ ষ্ট্ৰেন্থটো কমি কমি গৈছে মানে যেতিয়া তলৰ পৰা কাটি দিছে সেইটো কাৰণে পানী আহোতে গোটেই খহি আহিছে আৰু তোমাৰ
ময়ো সেইটো বুজি নাপ- পাওঁ মানে গভৰমেন্ট বিলাকে এই এইবিলাক কি কৰে যে, এনেকা কথা নহয় ন' য গছ কাটিলে ডেভলপমেন্ট হ'ব এইটো ক'ত আছে আমি মানে মই এটা ভিডিঅ' চালো ছিংগাপুৰৰ হয় তাতে মানে ইমান গছ -গছনি আছে কিন্তু ডেভলপমেণ্ট ছিংগাপুৰত ডেভলপমেণ্টটো বহুত বেছি
অহ নহয় মই মানে জনাত দেই মানে তোমাৰ এই আমাৰ এতিয়া যেনেকে আছামত মানে তোমাৰ প্লেন এৰিয়া আছে খেতি কৰিবৰ কাৰণে তাত মানে অৰুণাচল চাইদৰ ইমান নাই মানে প্লেইন এৰিয়া তাত মানে তোমাৰ এনেকে পাহাৰ বোৰ কাটি -কাটি মানে প্লেইন কৰি তাত এনেকে খেতি কৰিব লাগে সেইটো কাৰণে সিহঁতি তেনেকে খহায় নি কি তেনেকে কৰোতে মানে তোমাৰ মাটিৰ যোনটো ষ্ট্ৰেংথ সেইটো কমি যায় আৰু তাৰপা পানী- পানীৰ যোনটো প্ৰেচাৰ সেইটো হেণ্ডেল কৰিব নোৱাৰে তাৰ পিছত লেণ্ড শ্লাইড সেইটো হয় আও।
অহ আজিকালিটো পানীৰ চিলেবেল ব্ৰহ্মপু হম
অহ, মানে সিহঁতৰ এতিয়া -এতিয়া সিহঁতৰ মানে এতিয়াতো তোমাৰ খেতিটো ক'ত কৰিব মানে ধৰি লোৱা সেই তেনেকুৱা আৰ
অহ অহ, সেইটোও আছে ঠিক সেই খেতি নকৰে খেতিটো আমাৰ বেক বন হয় খেতি নকৰালেতো আৰু হ'ল আমনি